কোৱা?
কি কৰিছা?
আছো এনে শুই আছো তুমি?
ঘৰতে আনা নেকি অ, আছো এনে কতো ওলায় যোৱা নাই?
নাই জানা দৌৰিব যাম এতিয়া চয়টামান বাজিলে।
অ, বতৰ কেনেকুৱা সেইফালে?
হা?
বতৰ কেনেকুৱা সেইফালে?
তোমাৰ এইফালে ৰ'দটো দিছে এতিয়া ৰ'দটো তোমাৰ সোমোৱা-সোমোৱা হৈছে আৰু।
মই এইফালে বৰষুণ দিছিলে অকমান আগতে।
বৰষুণ দিছে?
অ, অলপ আগতে বৰষুণ দিছিলে।
আমাৰ এইফালে বৰষুণৰ নাম গুণ নাই।
নাই ইমান জোৰতো নহয় অকনমান অকনমানকে দিলে তাৰ পাছত ৰদো দিলে, বৰষুণো দিলে নাই বৰু ষুণ গল তোমাৰ ঘৰ ক'ত আছিলে?
মোৰ ঘৰত জীয়াগাভৰু জীয়াগাভৰু
সেইটো ক'ত আছে?
মই ৰিকামাৰিৰ তেজপুৰ চাইডে চিনি পোৱা নে?
এই তেজপুৰতে নেকি?
তেজপুৰতে নহয় মানে তেজপুৰ চাইডে আহিব লাগে আৰু।
অ মোৰোতো তেজপুৰতে।
ৰি মোৰ ৰিকামাৰি চাইডে চিনি পোৱা?
নাই নাপাও মই নামটোয়ে শুনা নাই আজি শুনিছো।
অ' ঠেলামৰা শুনিছা নাই? হেল্ল ঠেলামাৰা তোমাৰ খাইছো দিনত ভাত
অ এতিয়া চাহ তাহ খোৱা নাই?
নাই এতিয়া তোমাৰ দৌৰি আহিম এনেকে খাম আৰু
অ মাহঁতে কি কৰিছে?
মাঁহত আছে শুই আছে।
অ ঠেলামৰা চাইডে নেকি?
অ ঠেলামৰা চাইডে আৰু আহিব লাগে তোমাৰ সোমাই আহিব লাগে।
সেইটো চাইডে গৈছো বাৰু মানে ঠেলামৰা সে ফালে গৈছো সোমাই যোৱা নাই সেনেকে
অ
এই কল এটা নেকি সেইফালে নেকি? কনকা নে কি সেয়া আছে যে সেইফালে নেকি?
কনকা তোমাৰতো চিধা যাব লাগে।
অ তোমালোকৰ তাৰ পৰাও মানে দূৰত আছে ন?
অ
অ ফুৰিব যোৱা নাই মানে দূৰত কবাত?
নাই যোৱা নাই
গৰমৰ কাৰণে যাব মন নাযায় ন কটোতে
উম
তুমি পঢ়ি আছা নে নে কিবা কৰি আছা?
পঢ়িয়ে আছো।
কি পঢ়ি আছা?
এবাৰ তোমাৰ ছেকেণ্ড ইয়াৰ দিম
অ চেইম চেইম ময়ো ছেকেণ্ড ইয়াৰ দিম অ ক'ত পঢ়া তুমি?
মই তোমাৰ গৰু বন্ধা চিনি নাপাবা চাগে।
সেইফালে আছে নেকি?
অ
অ আচ্ছা
এই তুমি দৈমাৰাৰ নাম শুনিছা নাই?
শুনিছো শুনিছো নামটো
অ সেইফালেই
অ বাকী এইফালে তেজপুৰৰ ফালে আহিছে নে নাই টাউনৰ ফালে?
গৈছো
আহিছা
উম
অ, কোৱা হেল্ল'
কোৱা, ভাত-চাত খালা নাই?
খালো খালো ভাত খাই পেলাই এতিয়া চাহ অকন খাম বুলি ভাবিছো।
অ'ব
এনে পঢ়া-পাতি কেনেকে চলি আছে? পঢ়া-পাতি কেনেকা চলি আছে বোলো?
ঠিক-ঠাকে আৰু ঐ একজাম হৈ গ'ল নহয় কেনেকা হ'ল একজাম?
একজাম তোমাৰ গৈছে আৰু ঠিক-ঠাক কৰ আৰু
ৰিজাল্ট দিলে
নাই দিয়া নাই এইটো তোমাৰ চামাৰ ভেকেচন চলি আছে ক'ত দিব এতিয়া
আৰু খাই লম ৰিজাল্ট অ কি এ স্কুলতো এক তাৰিখপা কৰিব চাগে ন?
উম
আমাৰ একৈশ তাৰিখৰ পৰা খোলা কথা আছে, প্ৰেক্টিকেল দিয়া নাই একো?
মই সেইটো দিবৰ ভয়তে মোক স্কুলে নাই যোৱা, একজাম দিছো আৰু ডাইৰেক্ট গুচি আহিছো।
প্ৰেক্টিকে নহয় প্ৰেক্টিকেলটো দিব লাগিব ন মানে ধৰ এইটো যেতিয়া আমাৰ হাইছেকেণ্ডাৰী ফাইনেলৰ ৰিজাল্ট দিব ন, প্ৰেক্টিকেলৰ মাৰ্ক্সটোতো যুগ হব ত প্ৰেক্টিকেল নি নিদিলে কেনেকা হ'ব
এই বাদ দিয়া না সেইটো
নিদিলেও হয় নেকি, নিদিলেও হয় যদি ময়ো নিদিও
আহ এহে এহে হা হা প্ৰেক্টিকেল আৰু চাৰহতে দি দিবই এনো
তুমি আৰ্টছৰ নেকি? অ, কি কি চাবজেক্ট লৈছা?
মই তোমাৰ আছামিছ, ইংলেছটোতো কম্পালছৰিয়ে
অ বাকী
তা পিছত এগ্ৰিকালচাৰ লৈছো
অ
এডুকেশ্যন লৈছো পলিটিকেল চাইন্স
উম
আৰু স্বদেশ
তুমি আছামিছ মিডিয়াম হয়
অ, তুমি
মই ইংলিছ মিডিয়াম
অ
ঠিকে স্বদেশ অধ্যয়নতো কি সেটো, সেটো চাবজেক্ট আমাৰ নাই
নাই তোমালোকৰ
নাই আমাৰ স্কুলতে নাই সেটো চাবজেক্ট দেখোন
অ
তাৰ ঠাইত এটা নতুন চাবজেক্ট আহিছেতো জানিলা নাই, এইটো কিবা ৰিটেইল ট্ৰেড বোলে মই বাৰু লোৱা নাই
ৰিটেইল গেট আমাৰ আমাৰ স্কুলত অহা নাইতো
অহ হহ হু মানে এইটো কি এটা হেৰি চাবজেক্ট হৈছে ৰিটেইন ট্ৰেডটো মানে সেইটো চাবজেক্ট ললে ধৰি লক চাইড বিজনেছৰ কথা ধৰি লক কিবা শিকিব লাগে বা ধৰি লওক কিবা চাকৰি কৰাৰ উপৰি মানে চাইড বিজনেছ কৰিব পাৰে তাৰ ওপৰত শিক্ষা দিয়ে আৰু সেইটো
অহ
তাতটো কিন্তু নাই নচৰ দেই এতিয়ানো কি আছেনো
সেই তোমাৰ এইটো কেনেকে কও এতিয়া মই তোমাক? সেইটোৰ ওপৰত ইজি নহয় আৰু ইমান। সেইটোৱে তোমাৰ পলিটিকেল চাইন্সত যে যেনেকাে থাকে আৰু।
অ',
পলিটিকেল চাইন্স তোৰ পলিটিকেল চাইন্স তোমাৰ চন তন যি তি-তি একেবাৰ মানে মাথা চাথা গৰম কৰি নিদিয়ে জানো
তাতো আছে মানে।
অহ, এইতো এনেকে তাতো
ভালেই হল দিয়া আমাৰ তাতে এইটো চাবজেক্ট নাই মই কি ভাবিছিলে এইটো ফ্ৰোট চাবজেক্টতো এইবাৰো উঠাই দিলে ন। মই যেতিয়া হেৰি ফ্ৰোট উঠালে অহ, এইবাৰৰ পৰা মানে তুমি ছটা চাবজেক্ট তে পাছ কৰিব লাগিব। এতিয়া মই কি ভাবি আছিলো যে মোক অহ, পলি মই ভাবিছিলো পলিটিকেল পলিটিকেলটো একো নিলিখো। সৌতো জনৰফৰ্থ চাবজেক্ট হৈ যাব কিন্তু এইবাৰ ফৰ্থ চাবজেক্ট নাই।
মই বনাইছিলো মই পলিটিকেতো বনাইছিলো ফৰ্থ চাবজেক্ট কি হ'ব আৰু।
অহ, এতিয়া হেৰি এতিয়াতো গোটেইকেইটা তাতে পাছ কৰিবই লাগিব।
অহ',
নহব।
এতিয়া তুমি আৰু এটা টেনচন দি দিলা।
হা?
তুমি কৈছা আৰু এটা টেনচন দি দিলা।
অহ, এইটো এইটো আমাৰ ক্ষেত্ৰতে হৈছে এই যোৱা বাৰু ধৰণৰ হায়াৰ অহ, মেট্ৰিক মেট্ৰিক টাইমত আমাৰ তাতে হেৰি এইবাৰ স্কুটিও নিদিয়ে।
অহ, এইবাৰতো কি কয় এইটো তোমাৰ কি আছিলে। থাৰ্টি থ্ৰী পাব লাগিব পাছ কৰিব।
অহ, সেইটো হয় বাৰু কিন্তু ধৰক স্কুটিটো দিয়া হয় ভাল আছিলে স্কুটি টোও নিদিয়ে।
স্কুৰিটো তোমালোকেহে পাবা আমিতো নাপাও।
পালা হয় সেইটোত কিয় নাপাবা ল'ৰা বোৰ পাৰ্চেণ্টেজ অকমান কমেই আছে কাৰণ ছেভেণ্টি ফাইভতে আছে জানা নাই। ছোৱালী হে বেছি কৰিবা। নাই-নাই আগতে আছিলে এতিয়া মানে হেৰি বেছি কৰি দিলে ছোৱালী তাৰপিছত এতিয়া কি হব ল'ৰা আৰু ছোৱালী কিবা বাবু আৰু মাইনা আচনি নেকি সেয়া দিব।
সেইটোতো তুমি তোমালোকে পোৱা ন।
মই যে নাপাও-মই যে নাপাও।
কিয় নোপোৱা?
মই প্ৰাইভেটত পঢ়ো কাৰণে মই নাপাও।
অহ',
তোমালোকে নোপোৱা নেকি?
আমাৰ নাই দিয়া আমাৰো তোমাৰ ছোৱালী খিনিকে দিছে আমাৰ ল'ৰা খিনিক দিয়াই নাই।
আকৌ বোলে দেখোন বাবু আঁচনিটো দিছে বোলে।
বাবু আঁচনি তোমাৰ ল'ৰা ল'ৰা খিনিকহে দিছে তোমাৰ হেৰি ফাৰ্ষ্ট ছেমৰ পৰা দিছে।
ত পাব লাগেতো তুমিতো ছেকেণ্ড অ বিএ-বি এত দিছে।
ফাৰ্ষ্ট ছেমৰ পৰা সেইটো হৈছে তোমাৰ বি এ ফাৰ্ষ্ট পৰা
পাবা দিয়া এইবাৰ-এইবাৰ মানে কি হব স্কুটিৰ পইচাটো মানে তাতে হেৰি কৰি দিব।
উম,
ভালেই হ'ব তেনেককা হলে মাৰিব মানে ধৰ যোনে ফাৰ্ষ্ট ডিভিজন লব সিহঁতক পইচা দিব আৰু। পাব দিয়া এইবাৰ। মামাই চবকে চাইছে ন, অ', এইবাৰতো হেৰি বিহুৰ কাৰণে দেলহিটোতো নিব।
অ', ত দেল্লীত হেৰি কৰা কথা কৈ আছে, আমি মইতো বিহু লোৱা নাই এতিয়া।
অ', মই বিহু- বিহু লোৱা নাই মানে। বিহু লোৱা নাই মানে। নাই এইটো যোনটো বিহু মানে হেৰি বিহু মৰাত কথা কৈছো বিহু- বিহু চাবজেক্টো
চাবজেক্ট আছে অ'।
আমাৰ স্কুলত নাই, আমাৰ স্কুলত সেইটো মানে ফিফটি মাৰ্ক্সৰ লিখিব লাগে আৰু ফিফটি ফিফটি মাৰ্ক্সৰ কে প্ৰেক্টিকেল।
ফিফটি মাৰ্ক্সৰ প্ৰেক্টিকেল।
অ', মানে ফিফ ফিফটি হে লিখিব লাগে।
অ', আমাৰ আকৌ এ এগ্ৰিকালচাৰ। নহয় বিহুতো নহয়, বিহুতো তোমাৰ বিছ মাৰ্কৰ দিয়ে।
অ', ইমান কম।
অ'।
সেইটো চোন চবেই লেতাৰ উঠাব, মানে এইটো
নহয় প্ৰে প্ৰেক্টিকেল মানে তোমাৰ প্ৰেক্টিকেল বিছ মাৰ্ক দিয়ে বাকী আশী ল লিখিব লাগে।
বাকীটো লিখাতোতো ইজিয়ে ন, বিহুৰ চাগে বিহুৰ বিষয়েহে লিখিব লাগে। মই যদি আছামিজ মিডিয়ামৰ হয় মই বিহুটো লৈয়ে ল'লো হয়। মানে বিহুৰ বিষয়ে ক'ব জানো। তাৰপিছত হয় লিখিবলৈ দিগদাৰ হয়।
কিন্তু এই বিহুতোতো ইজি আছে কিন্তু।
বিহুটো ইজি আছে, তোমাৰ যে তুমি যদি নাচা। তেতিয়া তোমাৰ ঢোলৰটো ঢোলৰ হেৰিও
অ', মই সেই-সেই সেইখিনিও সুধিব ন, নাই নাজানো যদি মোক বিহু বিহু যদি কুঁৱৰী হ'লো হয়, তেতিয়া জানিলো হয়।
অ', অ', কুঁৱৰী নহ'লেওতো জানে কিছুমানে।
কিছুমানে জানে কিন্তু বিহু চাবজেক্টটোত হেৰি ভাল আছিলে বোলে হেৰি পাৰ্চেন্তেচ মানে ভাল মানে আমাৰ ইয়াৰে আছামিজ মেডিয়ামত মানে পঢ়া ছোৱালী এজনীয়ে বিহু চাবজেক্টো লৈছিলে, তাই বিহু চাবজেক্টটোৰ কাৰণেই মানে এইবাৰ স্কু স্কুটিও পাইছে আৰু লেটাৰো পাইছে।
অ'। আমাৰ তোমাৰ এগ্ৰিকালচাৰটো তোমাৰ হেৰি কি কয় এইটো হেই এই এইচল্লিশ নম্বৰ লিখিব লাগে, ষাঠি নম্বৰ প্ৰেক্টিকেল।
এনেকা ঠিকেই আছে। ঠিক আছে ৰ'বাচোন মই তোমাক অলপ পাছতকে কল কৰিম।
উম, দিয়া- দিয়া।
উম, ঠিক আছে।